অ পাইছোঁ।
বাকী কি কোৱা ভালে আছা।
হয় হয় ভালেই এই গৰম পৰিছে বহুত ঘৰতে আছোঁ।
তাকে এ আছো আছো মোৰো ভালে। এই গৰমৰ কাৰণে বহুত অশান্তি লাগি আছে বাৰু তাকে কৈছিলো। এটা মানে ফোন কৰি লওঁ তোমাক ভাবি আছিলো আজি অলপ এই জনসংখ্য। শিক্ষা বৃদ্ধি যিটো আমাৰ বিষয় আছে সেইটোৰ ওপৰত অলপমান আলোচনা কৰো নেকি।
বহুত তুমি ধুনীয়া বিষয় এটা কথা ক'লা যিটো মানে এইকেইদিনৰ ভিতৰত মূল। কোনেও আলোচনা কৰা নাই। খুব সুন্দৰ ধন্যবাদ দিছো তোমাক এই বিষয়টো উলিওৱাৰ বাবে আলোচনা কৰিব পাৰি দিয়া।
তাকে মানে যিহেতু এই জনসংখ্যা বৃদ্ধি আমাৰ বৰ্তমান বিশ্বৰ মানে গুৰুত্বপূৰ্ণ মানে। সামাজিক হওক বা অৰ্থনৈতিক সমস্যা হৈ পৰিছে দিয়াচোন দিনক দিনে মানে এই সমস্যাটো বৃদ্ধি। হৈ যায় আছে নহয়নে বাৰু হয় বাৰু এই তুমি। চোন জনসংখ্যা বৃদ্ধি বুলিলে তুমি কি বুজা।
জনসংখ্যা বৃদ্ধি বুলিলে সাধাৰণতে এতিয়া জন আমি মানে আ। যি আমি অসুবিধাৰ সৃষ্টি হয় যেনে ধৰ তোমাৰ আহ চাকৰি বাকৰিৰ ক্ষেত্ৰতে হওঁক। খাদ্যবস্তুৰ ক্ষেত্ৰতে হওক নাাটনি হোৱা বিভিন্ন ক্ষেত্ৰত যি মানে অভাৱ। এতিয়া আমি লাহে লাহে অনুভৱ কৰিছোঁ ইয়াৰ প্ৰধান কাৰণ হৈছে। এই জনসংখ্যা বৃদ্ধি গতিকে তাকে মই সহজ অৰ্থাৎ জনসংখ্যা বৃদ্ধি। কি বুলি ক'ম আৰু
হয় হয় ঠিকে কৈছা দেই মানে যিহেতু এই জনসংখ্যা। বৃদ্ধিৰ কাৰণে মানে আজিকালি বহুখিনি যথেষ্ট খিনি সমস্যাৰ নতুন নতুন সমস্যাৰ সৃষ্টি হৈছে। দিয়াচোন। আৰু আমাৰ দেশত মানে জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ মই ভাবো যে বহু কেইটাই আছে। তাৰ ভিতৰত তোমাৰ ধৰা এই উচ্চ জন্ম হাৰ হওঁক বা স্বাস্থ্য সেৱাৰ উন্নতৰ ফলত। মানে। আহ উন্নতিৰ ফলত তোমাৰ মৃত্যুৰ হাৰ কমি গৈছে হয় যাৰ ফলত মানে আমাৰ এ দেশ। দেশত জনসংখ্যা আৰু যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু। কম বয়সতে বিবাহ হোৱা বা অশিক্ষা বা এই। পৰিয়াল পৰিকল্পনাৰ বিষয়ে সচেতন নোহোৱাৰ অভাৱ সেই সকলোবোৰ মানে আমাৰ জনসংখ্যা বৃদ্ধিৰ মানে। মানে মূল কাৰণ বুলি ক'ব পাৰি কাৰণ তেওঁলোকে মানে তোমাৰ ধৰা এ যিখিনি বিচাৰ বি বিবেচনা সেইখিনি মানে কৰি নাচায় তেওঁলোকে মানে এই জনসংখ্যা বৃদ্ধিৰ যিটো এটা সমস্যা আছে সেই সমস্যাটোৰ বিষয়ে ভালদৰে নাজানে বা যদি অশিক্ষিত হৈ থাকে। তেনেহ'লে অৱশ্যে তেওঁলোকে এই মানে সমস্যাটোৰ বিষয়ে ক'ব নাজানিব বা তেওঁলোকে এই সমস্যাটোত কি পদক্ষেপ ল ল'ব লাগে সেই বিষয়ে নাজানিব নহয়নে বাৰু
ঠিকেই কৈছা মানে এতিয়া আমাৰ ককা আইতাহতৰ দিনত চাবা দ তুমি প্ৰায় সাতজন দহ জন বাৰজন পাঁচজনটো মিনিমাম মানে ল'ৰা ছোৱালী জন্ম দিয়া হয়য়ে হয় নহয়নে বাৰু
হয় হয়
গতিকে মানে সেই তেতিয়াৰ পৰা যিটো মানে এনেকুৱা এটা মানে চলি আহিছে আমাৰ সমাজত তাৰ ফলত ভাবো মানে অধিক আৰু মই কেইদিনমান আগত শুনা মতে আহ আমিতো সকলোৱে জানো যে চীনৰ জনসংখ্যা পৃথিৱীৰ ভিতৰত সৰ্ব সৰ্বাধিক কিন্তু মানে চীনকো পিছ পেলাই আমাৰ ভাৰতবৰ্ষ সৰ্ব্বোচ হয় মানে জনসংখ্যাত আহ আগবাঢ়ি গৈছে গতিকে কিমান মানে ভয়াৱহ কাৰণ হৈছে
হয় সচাকে এইটো মানে ময়ো পাইছো কেইদিনমানাহ আগত মই যেতিয়া মানে চাই আছিলো যে কোনখন দেশত জনসংখ্যা হাৰ বেছিকৈ বৃদ্ধি হৈছে আহ চাওঁতে মানে ময়ো পালোঁ যে প্ৰথমে আমাৰ ভাৰতৰ নামটোৱে আহিছে। যথেষ্ট পৰিমাণে কাৰণ ভাৰত আমাৰ এ হয় ভাৰত আমাৰ দ্বিতীয় স্থানত আছিলে ন কিন্তু এতিয়া মানে পুৰা প্ৰথম স্থানতে আহি গৈছে আৰু এই তোমাৰ এতিয়া মই ভাবো যে এই জনসংখ্যাৰ হাৰ বিশেষকৈ মানে এই যেতিয়াৰ পৰা আমাৰ নতুন নতুন প্ৰযুক্তিৰ সৃষ্টি হৈছে ন সেই তেতিয়াৰ পৰা আহি আমাৰ যুগটো যেতিয়া আজিকালিৰ যুগটো যিহেতু আধুনিক যুগ বা প্ৰযুক্তিৰ যুগ বুলি কওঁ আমি যেতিয়াৰ পৰা এনেকুৱা ধৰণৰ নতুন নতুন প্ৰযুক্তি বিভিন্ন ধৰণৰ মানে সৃষ্টি হৈছে বা আৱিষ্কাৰ হৈছে তেতিয়াৰ পৰা মাণে এই জনসংখ্যাৰ যিটো হাৰ আছে সেইটো ক্ৰমান্বয়ে বৃদ্ধি হোৱা বুলি মই তুমি কি ভাবা এই বিষয়
হয় হয় ঠিকেই কৈছা অ এইটোতো তোমাৰ কথাটোত মই একমত হৈছো ম সংখ্যা যি বৃদ্ধি পাইছে দিনক দিনে তাৰ মানে উন্নত চিকিৎসাৰ ফলত মৃত্যুৰ হাৰত কমি আহিছে ফলত জন্মৰ হাৰতটো বাঢ়ি গৈছে আৰু আগতে তেনেকুৱা আছিল চিকিৎসা বিজ্ঞানৰ অ বা চিকৎ সকলোতে অভাৱ আছিল গতিকে মানে অ বা বেছিভাগ ল'ৰা ছোৱালীৰ জন্ম প্ৰায় ঘৰত হৈছিল যাৰ ফলত মানে বহুতো সমস্যা বা ত্যু মুখত পৰিছিল কিন্তু আজিকালি তোমাৰ প্ৰত্যেক্ষ ঠাইতে মানে হস্পিতাল এনেকুৱা আদি হৈ উঠিছে গতিকে মানে আ গতিকে ল'ৰা ছোৱালী প্ৰায় মানে জন্ম হস্পিতেলতে হয় যাৰ ফলত তেওঁলোকে আমাৰ উন্নত সা সুবিধাখিনি পায়েই। সেইবাবে মই ভাবোঁ মানে জনসংখ্যা মানে প্ৰায় মানে লাহে- লাহে বৃদ্ধি পাই আহিছে।
হয় -হয় একেবাৰে সঁচা কথা দেই আৰু এই জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত বিভিন্ন ধৰণৰ সমস্যাই সমস্যা মানে দেখা দিছে দিয়াচোন। তাৰ ভিতৰত তোমাৰ যেনে খাদ্যৰ সমস্যা, হওক বা বাসস্থানৰ তাৰপিছত তোমাৰ শিক্ষাৰ হওক বা হয় -হয় একেবাৰে সঁচা কথা বিশেষকৈ নিবনুৱা সমস্যাও, সেই সমস্যাটো মানে যেষ্ট- পৰি দেখা গৈছে কাৰণ আজিকালি যুৱক যুৱতীসকলে তোমাৰ শিক্ষিত হৈ পিনেও মানে বা যোগ্য মানে তেওঁলোকৰ হাতত প্ৰমান পত্ৰ থাকি পিনেও ডিগ্ৰী লাভ হয়। কৰি পিনেও মানে কৰ্মসংস্থান নাপায়, তেও আৰু কিছুমানে তোমাৰ এই চৰকাৰী চাকৰিৰ কাৰণে অপেক্ষা কৰি পিনেও নিবনুৱা সম সমস্যা টো বৃদ্ধি কৰে দিয়াচোন। আৰু এই তোমাৰ জনসংখ্যা বৃদ্ধিৰ ফলত তোমাৰ এই বিশুদ্ধ পানীৰ ওপৰত যিটো চাপ বৃদ্ধি পায় সেইখিনিও সেই সমস্যাটো মানে বহুখিনি পৰিমাণে তোমাৰ দেখা দিয়া গৈ বিশেষ। কৈ মই ভাবো যে এই খাদ্য আৰু বাসস্থানৰ যিটো সমস্যা আছে। সেইটো বিশেষকৈ জনসংখ্যা বৃদ্ধিৰ ফলত বেছি মানে বৃদ্ধিও হৈছে। কাৰণে যিমানে জনসংখ্যা বৃদ্ধি পাইছে। যে ধৰা আমাৰ খাদ্যৰ উৎপাদন এ যিটো হাৰত আছে সেই হাৰতে চলি আছে। কাৰণ কোনো নতুনকৈ খেতি বাতি কৰিবলৈ যোৱা নাই আৰু যিবিলাক। হয় মোল বৃদ্ধি হৈছে হয় ঠিকেই কৈছা তুমি মূল্য বৃদ্ধি হৈছে কিন্তু আমাৰ যিখিনি চৰকাৰী মানে চৰকাৰী ব্যৱসায় কৰা মানুহসকলৰ যিখিনি মানে তেওঁলোকে পইচা পায় বা ধন পায় সেইখিনি কিন্তু তেওঁলোকৰ বঢ়া নাই কেৱল মানে বস্তুৰ দাম বিলাকে- চৰকাৰে বঢ়াই দিছে যাৰ ফলত মানে ধৰা তোমাৰ এই আমাৰ যিখিনি এ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বস্তুবিলাক আছে সেইবোৰৰ মানে আমিতো সেইবোৰতো ব্যৱহাৰ কৰিবই লাগিব। আমো সেইবোৰ মানে এৰি পিনে থাকিব নোৱাৰো সেইটোতো ত' সেইবোৰ কথাবোৰ তোমাৰ চৰকাৰেও জানে কিন্তু তথাপিও মানে এই মূল্যবোৰ বৃদ্ধি কৰি দিছে। তাৰ ফলত ধৰা তোমাৰ এই জনসংখ্যা ক্ষা বৃদ্ধিৰ যিবিলাক সমস্যা আছে ই যথেষ্ট পৰিমণে বৃদ্ধি পাইছে আৰু এই মানে তোমাৰ জনসংখ্যা বৃদ্ধিৰ ফলত আজিকালি দেখিছা নাই আমাৰ গুৱাহাটী মহানগৰীত এটা এ এডোখৰ নিজৰ মাটি কিনিবলৈ বুলি মানে।
উম- উম মানে আজিকালি মাটি কিনাটো সাধাৰণ লোকৰ বাবে মানে সপোনৰ কথা নিচিনা হৈছে।
হয় হয় একেবাৰে সঁচা কথা মানে ইমানে বৃদ্ধি পাইছে মানে একেবাৰে মাটিৰ দাম আকাশ চুইছে গই, সেই সেই কাৰণে তোমাৰ আজিকালি মাটি কিনিবলৈ গ'লে মানুহে মানে বহুত খিনি ভাবিবলগীয়া হয়। আমাৰ নিচিনা তুমি যেনেকে ক'লা সাধাৰণ মানুহে তো কিনাৰ কথা একেবাৰে ভাবিবই নোৱাৰে। তেওঁলোকে ভাবিব লাগিলে মানে আৰু তোমাৰ বহু বছৰ বছৰ ধৰি তেওঁলোকে পইচা গোটাব লাগিব তাৰে পিছতে কিবা এটা ভাবিও পাৰিব আৰু তেতিয়ালৈকে ৰবলৈ গলে আৰু মাটিৰ দাম বাঢ়ি যাব।
বৃদ্ধি হৈ থাক গৈ থাকিব আৰু ভাল ভাল ঠাই বোৰতো ইতিমধ্যে অ উম, যাৰ ধৰা টকা পইচা আছে তেওঁলোকেতো
হয় দখল হয়- হয় তেওঁলোকে কিনি লৈছে বা দখল কৰি লৈছে কিছুমানানে এ ৰাজহুৱা মাতি হিচাপে সে এনেদৰে মানে যথেষ্ট। পাৰিমানে জনসংখ্যা বৃদ্ধি যিটো সমস্যা আছে সেইটো মানে এ বাঢ়ি যোৱা বুলি মই ভাবো। গু
হয় -হয়। ঠিকে কৈছা বিশেষকৈ মই এতিয়া ক'ব খুজিছো মানে এই যিটো নিবনুৱা সমস্যাৰ সম ধৰা তুমি মই আমি সকলোৱে ভুগি আছো মানে ই এটা ডা ডাঙৰ মানে প্ৰত্যাহ্বান ৰূপে থিয় দিছে এই জনসংখ্যা বৃদ্ধিৰ ফলতে। এতিয়া ধৰা আমি সকলোৱে ডিগ্ৰী ডিপ্ল'মা লৈ উচিত কৰ্ম সংস্থাপন পোৱা নাই সকলোৱে সৰু সৰু কাম কৰি থাকিব লগা হৈছে মানে সকলোৰে যোগ্যতা থকা স্বত তেওঁ এতিয়া তোমাৰ চোৱা আমাৰ এক লাখ যদি মানে এহ চৰকাৰী চাকৰি হওক ঘোষণা কৰে কিন্তু তাতে মানে আবেদন কৰে প্ৰায় বিছ লাখে। গতিকে চোৱাচোন ক'ত বিছ লাখ ক'ত এক লাখ হয়নে বাকী ঊনৈশ লাখ ল'ৰা ছোৱালীয়ে কি কৰিব
সঁচাকে চৰকাৰে মানে হয় ঠিক কে কৈছা চৰকাৰ মানে প্ৰলোভন দি পিনে তেওঁলোকৰ দ্বাৰা মানে আহ গোটেই ফ্ৰমবিলাক হেৰি কৰাই এ ফিলাব কৰাই কিন্তু তেওঁলোকে কে চাকৰি নাপায় তেওঁলোকে বছৰ বছৰ চাকৰিৰ কাৰণে অপেক্ষা কৰি থাকে যাৰ ফলত তোমাৰ এই নিবনুৱা সমস্যাটো যথেষ্ট পৰিমানে মানে বৃদ্ধি পায়। তেওঁলোকে মানে যদি বিচাৰে নিজে চেচ ষ্টা তেনেহলে নিজাকৈ নিজাববীয়াকৈ তেওঁলোকে ব্যৱসায়তটো কৰিব পাৰে কিন্তু তেওঁলোকে সেই ব্যৱ- ব্যৱসায় কৰিবলৈ নিবিচাৰে তেওঁলোকক লাগে চৰকাৰী চাকৰি যাৰ বাবে তেওঁলোক ঘৰতে বহি থাকে একো কাম নকৰাকৈ আৰু যাৰ ফলত তোমাৰ এই নিবনুৱা সমস্যা তাৰ লগতে জনসংখ্যা জনসংখ্যাও বৃদ্ধি হয় যথেষ্ট যথেষ্ট পৰিমাণে বৃদ্ধি পায় আৰু তোমাৰ হয় কোৱা
কি চৰকাৰে এই যিটো মানে অধিক হাৰত বাঢ়িৰ জনসংখ্যা বৃদ্ধি ইয়াৰ ফলত ল চৰকাৰে কেইটামান ভাল পদক্ষেপ লৈছিলে যেনেকে তোমাৰ ধৰা যাৰ মানে এটাতকৈ বা দুটাতকৈ অধিক সন্তান হয় তেওঁলোকৰ মানে কোনো চৰকাৰী চাকৰিত আবেদন কৰিব ব নোৱাৰিব বা চৰকাৰী সা সুবিধা লাভ কৰিব নেৱাৰিব এনেকুৱা ধৰণৰ পদক্ষেপ কিছুমান লৈছে।
হয় লৈছিলে লৈছিলে হয় হয় এইটো এটা ভাল কথা হৈছে আৰু কিছুমানৰ আছিলে নে যে এ এটাতকৈ বেছি ল'ৰা ছোৱালী থাকিলে তেওঁলোকে এ কোনো এ চৰকাৰী সা সুবিধা নাপাব বা কোনো চৰকাৰী সা সুবিধাৰ কাৰণে আবেদন কৰিব নোৱাৰিব সেইটো এটা তেওঁলোকে ভাল সুবিধা লৈছে। মানে কি পদক্ষেপ হাতত লৈছিলে কিন্তু মই ভাবো তাৰ সলনিও তেওঁলোকে মানে ধৰা বিভিন্ন ধৰনৰ অভিযানসমূহ চলাব পাৰে সচেত সচেতন মূলক মানে যিবিলাক অভিান যান আৰু আৰু ধৰা হয় আৰু তোমাৰ এই বিনামূলীয়া স্বা- স্থ্য সেৱা হওক বা পৰিয়াল পৰিকল্পনাৰ সুবিধা এই সকলোবোৰ মানে তেওঁলোকে এ প্ৰদান কৰিব পাৰে আৰু লগতে মানে শিক্ষা আৰু মহিলাসকলক মানে শিক্ষা শিক্ষিত কৰাৰ কাৰণে এ উৎসাহিত কৰিব লাগে যাতে মহিলাসকলে শিক্ষিত হলেহে আমাৰ পৰিয়ালটো শিক্ষিত হ'ব আৰু পৰিয়ালটো শিক্ষিত হলে আমি মানে এই জনসংখ্যাৰ যিটো জনসংখ্যা বৃদ্ধিৰ যিটো টো হাৰ সেইটো ক্ৰমান্বয়ে ক্ৰমান্বয়ে হয়তো আমি কমাব পাৰিম। অ নিয়ন্ত্ৰিত কৰিব হয় নিয়ন্ত্ৰিত কৰিব পাৰিম আৰু মই তাকে ভাবো যে এই জনসংখ্যা বৃদ্ধি যি হৈ আ আমাৰ যিটো হাৰত সেইটো নিয়ন্ত্ৰণ কৰিবলৈ মানে বহুখিনি ব্যৱস্থা আমি কৰিব পাৰো যেনে ধৰা তোমাৰ এ পৰিয়াল পৰিকল্পনাৰ প্ৰচাৰ হওক বা শিক্ষাৰ সম্প্ৰচাৰ আৰু যেনেকৈ মই কলো বিশেষকৈ মহিলাসকলৰ শিক্ষা আৰু তেওঁলোকৰ মাজত হে উচ তা বৃদ্ধি কৰা হওক বা উপযুক্ত বয়সত বিবাহ পাতি আৰু তোমাৰ স্বাস্থ্য সেৱাৰ উন্নয়ন এ মানে এই সকলোবোৰ বিষয়ত যদি আমি আহ নিজাববীয়াকৈ বা চৰকাৰী ভাবে আহ পদক্ষেপ লোৱা যায় মই ভাবো যে জনসংখ্যা বৃদ্ধিৰ যিটো হাৰ আছে সেইটো ক্ৰমান্বয়ে কমি যাব তুমি কি ভাবা এই বিষয়ে
ঠিকে কৈছা তোমাৰ কথাখিনিত মই একমত হৈছো আৰু মানে বিদ্যায়ালয় বা মহাবিদ্যালয় লয় এনেকুৱা আদি মানে ছাত্ৰ ছাত্ৰীক সেই ছাত্ৰ ছাত্ৰীক মানে স্কুলীয়া জীৱনতে বা শিক্ষা দান কৰি থকা সময়তে যদি আ মাজে সময়ে চেমিনাৰ বা সজাগতা সভা মানে আয়োজন কৰা হয় এই বিষয়ত, তেতিয়াহ'লে মই ভাবো ছাত্ৰ ছাত্ৰীয়ে মানে ভালদৰে বুজি উঠিব, আৰু তেওঁলোকে মানে ভৱিষ্যতে মানে এই পৰিয়াল পৰিকল্পনা হওক বা জনসংখ্যা বৃদ্ধিৰ ফলত কি কি ভয়াৱহ কাৰণ হ'ব পাৰে, গতিকে সেইবোৰ তেওঁ বুজি উঠি মানে তেওঁলোকে মানে সেই মানে সঠিক ৰাস্তাত মানে যাব।
আগবাঢ়িব হয় হয় হয় হয় বাৰু তোমাৰ লগত মানে এই বিষয়টোৰ ওপৰত কথা মোৰ আজি যথেষ্ট খিনি ভাল লাগিল দেই।
ঠিক আছে বাৰু আকৌ এদিন হয় হয় নতুন এটা বিষয়ত কথা পাতিম আজিলৈ সামৰিছো।
ধন্যবাদ।